হেল্ল'। হয়, নমস্কাৰ। কি কৰিছে আপুনি আত্ছা। কিহিদি ভাত খালে আজি?
মই খালো আপোনাৰ আলুৰ দম।
অ', আলু দম কণী ন?
আলুৰ দম কণী, আৰু দালি।
হয়, হয়। খুব অ', খুব ভাল খাদ্য প্ৰটিনযুক্ত।
অ', আপুনি কি খালে? খালে নে নাই?
অ', মই খালোঁ খালোঁ।
কিহেৰে?
আজি কঠালৰ গুটি পিটিকা, আলু পিটিকা, দালি তাৰপাছত চাটনি। ভেদাইলতাৰ, তেনেকৈয়ে খালোঁ হয়।
বঢ়িয়া, ভাল ভাল খালে তাৰ পিছত কি কৰিব এতিয়া?
এতিয়া মই ভাবিছোঁ আজি মানে আৰ্জেন্টিনা আৰু হেই খেল আছে ন, গতি কে আজি খেলকে চাম বুলি ভাবিছো ইংলেণ্ড আৰু আৰ্জেটি আৰ্জেণ্টিনাৰ।
অ আজি কাৰ চাপৰ্ট কৰি আছে আপুনি কোনটো খেলুৱাৰক ভাল লাগে।
মইতো আৰ্জেন্টিনাৰ চাপৰ্টাৰ যিহেতু তাতে মেচি আছে আমাৰ লিজেন ন। গতিকে মই হয়। আপুনি কাৰ চাপৰ্টাৰ আপুনি চাবনে।
অ মইতো চামেই মই অ চাব কাৰণে মই তলতে আহিলো। লগৰ কেইটাৰ লগত চাম মানে।
হয় নেকি অ হ আপুনি লগৰ কেইটাৰ লগত চাব।
অ।
ভালেই বাৰু। মই আৰু ঘৰত অকলে আছো গতিকে অকলে আৰু ভাইটিৰ লগতে চাব লাগিব উপায় টো নাই কিন্তু জানি গম পাই নে গুৱাহাটীত আজি এইকেইদিন মানে গেমৰ কাৰণে। ৱৰ্লড কাপৰ কাৰণে আপোনাৰ ৰেষ্টুৰেন্টবোৰত তিনিটা বজালেকে ৰাতিপুৱা তিনিটা বজালেকে আপোনাৰ হেৰি কৰিছে।
অ খুলিব দিছে তিনটা ত্ৰিশলৈকে খুলি দিছে।
হয় হয় তাকেইতো এইটো বহুত ভাল পদক্ষেপ হয় নে। যিহেতু আমাৰ ফুটবলটো মানুহে তেনেক নাজানে এতিয়া ফুটবল টোও অলপমান মানে আ ভাৰতবৰ্ষত। অ ভাৰতবৰ্ষত হওঁক বা আমাৰ অসমত হওক অলপমান জনপ্ৰিয় হৈ আছে আৰু এনেকৈ মানে। ফুটবলটো মানুহৰ মাজত জনপ্ৰিয় হৈ আছে।
অ সেইটো হয় আৰু এট এটা ফিল্ডতো কিবা এটা ইয়া কৰিছে স্কিন লগাইছে মানে।
অ অ প্ৰজেক্টাৰ অ।
প্ৰটেক্টৰ লগাইছে তাতেও চলি আছে বহু ডাঙৰ কে পাতিছে তাতে।
হয় উম।
আৰু আৰ্জেণ্টিনাৰ চাপৰ্টাৰটো বহুত আছে গমেই পাই। আজি খেলাটো বহুত। আজি খেলাটো আৰু বহুত ভাল মানে বহুত খিনিয়ে এয়া হ'ব মানে। উম বহুত মানুহে চাব ভালো হ'ব আজি কালি খেলা চালে নে নাই।
অ কালি চালো চালো অ কালি মোৰ ফ্ৰেন্স ৰ কাৰণে বেয়াও লাগিছে। টাও গ'ল দিব নোৱাৰিলে কিন্তু স্পেইনৰ কাৰণে ভালো লাগিছে।
অ স্পেইনে বহুত। তে বহুতে বহুতে ভাল খেলে ইহতে মানে অ এইটো মানে। এতিয়াৰ পৰাই নহ বহুত আগৰ পৰাই।
হয় কাৰণ ফ্ৰান্সৰ টিমটোও বহুত ষ্ট্ৰং আছিলে বহুত শক্তিশালী টিম এ টিম আছিলে তাতে ভাল ভাল খেলুৱৈও আছে জনপ্ৰিয় বহুত কেইজন তাৰ পিছত স্পেইনতো আছে কিন্তু স্পেইনৰ টিম ৱে যে ফ্ৰান্সৰ নিচিনা টিম এটাত হৰুৱাইছে। খুবেই মানে প্ৰশংসনীয় মানে বহুত ভাল খেলিছে তেওঁলোক কে সুন্দৰ খেলিছে হয়।
এটা গ'লৌ দিব নোৱাৰিলে।
হয় হয় তাকেইটো এটা গ'লো দিব নোৱাৰিলে।
অ সেইকাৰণে মানে ইহতৰ ডিফেন্সটো বহুতে ভাল। উম স্পেনৰ ইহঁতৰ ডিফেন্সটো বহুত ইহঁতৰ। ডিফেন্সৰ লগত নোৱাৰে মানে, ডিফেন্সৰ কাৰণে সিহঁতে আজিলৈকে মানে এটা গ'লো খোৱা নাছিলে। এটাই খাইছে মানে গ'ল আহ। আজিলৈকে মানে গ'ল খোৱাই নাই, কালিতো খেলাটো গ'ল খোৱা নাই ইহঁতে।
উম, হুম, বুজিছো বুজিছো ভালে।
খেলাটো, আৰু তাৰপিছত ফাইনেলতো গ'ল স্পেইন এতিয়া আৰ্জেণ্টিনাৰ যদি ভাল খেলে আজিডাল। গ'লে ভাল হয়।
তাকে। সেইটোৱে চবে ভা তাকেই ভাবি আছে, আৰ্জেণ্টিনা গ'লে মানে ভাল হয়। কিছুমানে আকৌ আৰ্জেন্টিন না, বহুত হেৰিও কৰি আছে, হা মানে হাঁহিও আছে আৰ্জেণ্টিনাই
এইটো অ', এইটো মানে আপোনাৰ পৰ্তুগালৰ যোনটো ৰনাল্ডৰ যোন বিলাক চাপৰ্টাৰ হয় মানে ভাল পোৱা, সিহতে মানে অলপমান আৰ্জেণ্টিনাক, কৰে
হয়, হয়, হয়, হয়, হয়।
অ', এইটো কাৰণে, মানে তাতে মেচি আছে। এইটো এটা, মানে যাৰ যোনটো ভাল লগোৱা টিম। ভাল লগা
আমাৰ যেনেকৈ আপোনাৰ, হেৰি চেন্নাই চুপাৰ কিং আৰু আপোনাৰ এই, আৰ চি বি ৰ লগত তেনেকুৱা
অ', আছে অ', এনেকুৱাই যেনেকে যোনে আৰ চি বিক ভাল পায় ইহত আৰ চি বি আৰু যোনে চেন্নাইক ভাল পায়, এইটো এটা এয়া আৰু
একেলগে যদি যেতিয়া দেশৰ খেলা হয়, তেতিয়া আৰু আমি দেশকে চাপৰ্ট কৰিব লাগিব, তেতিয়া আৰু এনেকুৱা এনেকোৱা নহয় যে, আমি ধনীকে চাপৰ্ট কৰিম বা বিৰাট কোহলীিকে চাপৰ্ট কৰিম, এনেকুৱা নহয়।
সেইয়াই আৰু উম, উম, উম, যোনে যাক ভাল পায় তেখেতক অলপমান বেছিকৈ চাপৰ্ট কৰে।
উম, এইটো, একো নাই কোনো কথা নাই ইহঁতে যোনে যাক ভাল পায়, ইহঁতক চাপৰ্ট কৰাটোৱে ভাল।
অ', হয়, হয়, পিছে আপুনি অ'। ফুটবল আৰু ক্ৰিকেটৰ বাহিৰে আৰু, এনেকুৱা কি গেম খেলি ভাল পায় বা চাই ভাল পায়।
মই মানে আপোনাৰ, উম, যিটো বি জি এম আই বুলি যোনটো গেম আছে যে, এইটো অনলাইন খেলে, অনলাইন মানে কি এইটো তা আজিকালি নেচনেল গেমতো মানে, এছিয়ান গেমতো আহি গৈছে এইটো, মানে মোবাইল ই। ই-স্পৰ্ট গেম বুলি কয়।
উম, উম, উম।
ত' আজিকালি মানে, মই এইটো বহুত আগৰ পৰাই খেলি আছিলো। পাবজি যেতিয়াৰ পৰা আছিলে। পাবজি উম, ত' তেতিয়া তাৰপিছত বেন হৈ গ'ল এইটো।
উম।
মানে বন্ধ কৰি দিলে, তাৰপিছত আহিল বি জি এম আই এইটো এনে আমি লগৰ এটা বহি কেনে খেলি থাকো আৰু। তাতে তাতেও বহুত ভাল ভাল, মানে ভালকে খেলিব পাৰিলে বহুত খিনি স্কপ আছে, তাতে ক'বাত যাব পাৰি আৰু বাহিৰে।
অ অ।
সেইবাৰ এ গমে গম পাই চাগে আপোনালোকে একবাৰ যদি ক'বাত ইয়াৰ কি কয় ই ডাব্লিউ চি চলি আছে যোনটো। ৱাৰ্ল্ড কাপ যোনটো হয় ই স্পৰ্টচৰ, তাতেও আমাৰ ইণ্ডিয়াৰ পৰা দুটা এনেকুৱা পি জি এম আই টিম গৈছে মানে তাতে। ইয়াৰ ৰি প্ৰেজেণ্ট কৰিব কাৰণে তাতে গৈছে তাতে। এইটোয়ে এইটো খেলো আৰু আমি ত এতিয়া চাওঁ চেষ্টা কৰি আছো, যদি ভালকে খেলিব পাৰো যাব যাব পাৰো।
হয় হয় খেলক, আজিকালি চব বস্তুতে স্কপ থাকে খালি আপুনি স্কপটো ওলাব। জানিব লাগে, কোনো খেলেই বা কোনো বস্তুৱেই সৰু নহয়। মানুহে আগতে আ টিকটক বা ৰিল বনালে হাহে ল'ৰাবোলে ল'ৰাবোৰেও নো ছোৱালী হৈ পিনে নাচি থাকে নেকি কিন্তু আজি যোনবিলাকে টিকটক কৰি আছিলে বা ৰিল বনাই সেইবোৰে বহুত ফেমাচ, ফেমাচ চেলিব্ৰিটি হৈ গৈছে গতিকে ক'ব গ'লে আজিকালি মই ভাবো কি যে অ সৰু বস্তু একোৱেই নাই। মানুহে কিবা এটা কৰিলে সেই তো কোন, কাৰ, কেতিয়া ভাগ্য কেনেকৈ ফেমাচ হৈ যায় ন। হয় হয়, মুঠতে চেষ্টা কৰি থাকিব লাগে আপুনি যোনটো কৰে সেইটো বস্তু মানে
অ এইটোয়ে আমি লগৰ কেইটা বহি কেনে এনে খেলো বাৰু এতিয়া। বহুত বছৰৰ পৰা খেলি আছো, ভাল লাগে এইটো মানে আমি অ অকলে নহয় ইয়াতে মানে আমাৰ ভাৰতৰ যিমান ভাৰতৰ গোটেই ভাৰতৰ পৰা মানে প্লেয়াৰ বিলাক আহে। তাতে একেলগ হৈ কিনে মানে এটা মানে ইয়াৰ টাইপৰ হয় মানে। ইয়া। বেটেল গ্ৰাউণ্ড টাইপৰ, এনেকুৱা খেলা হয় আৰু তাতে আমি এনে খেলো। কেতিয়াবা, কেতিয়াবা আমাৰ অসমৰো পাই যাওঁ গুৱাহাটীৰো পাই যাওঁ কেতিয়াবা।
হয় নেকি, মই বাৰু নেখেলো মোৰ সেইকাৰণে ইয়াৰ প্ৰতি একো তেনেকুৱা জ্ঞান নাই। আ মই এ অনলাইন গেম খুব কমেই খেলোঁ, আগতে খেলিছিলোঁ বাৰু কেণ্ডি ক্ৰাছটো খেলিছিলোঁ আৰু লগত মই আ চি অ চি খেলিছিলোঁ, ত' তেনেকে তাৰে বাহিৰে মই মানে পাবজি হওক সেনেকে নেখে মানে খেলা নাই আৰু। অ, গতিকে মোৰ তাৰ প্ৰতি মানে ইমান এটা অ ৰাপো নাই আৰু লগতে মানে মোৰ জ্ঞান টো বহুত সিমিত ইটোৰ ওপৰত আ তাৰ বাহিৰে আৰু বাকী আপুনি কি স্পৰ্টছক মানে চাপৰ্ট কৰে।
মইতো এনেতো আমি মই ফুটবল ক্ৰিকেটো বহুতে ভাল পাওঁ ক্ৰিকেট। চাইও চাওঁৱে ত' আৰু ফুটবল টো অ চাওঁ মানে মানে ক্লাবৰ খেলা অলপমান কমেই চাও, মই মানে বাছলা বুলি যোনটো ক্লাব আছে।
ক্লাব আছে।
তাতে অ তাতে তাতে মানে আগতে মেচি খেলিছিলে মেচি খেলা চাইছিলো। তাপিছত চাইছিলো আগতে বহুত কেইটা ক্লাবৰে খেলা চাইছিলো, আজিকালি মানে এইটো অলপমান কম হৈ গ'ল মোৰ মানে এতিয়া ৱৰ্ল্ড কাপটোৱে চোৱা যায়। আৰু আৰু এইটোও চাই আছোঁ, আমাৰ যোনটো ইণ্ডিয়াৰ যোনটো আণ্ডাৰ নাইনটিন টিম এটা নহয়। আহ ওলাইছে যে, উম আমাৰ একজন কিবা ফুটবলৰ যে ক'চ এজন আছে যে, লৈ যাই আছে বিদেশত, বিদেশত যে লৈ যাই কিনে বহুতে গ'ল মাৰি ৰি আছে চাইছে চা
হ, হ, হ, নাইনটিনটা অ', নাইনটিনটা গ'ল মাৰিছে, কাৰ লগত আছিলে বা ইণ্ডিয়াৰ সেইটো খেল
সেই সেইটোয়ে অ', সিহঁতে বহুত লিভাৰ পুলক কো সিহঁতে বহুত বেয়া গ'লত হাৰাইছিল, লিভাৰপুলতো জানেয়ে আপ আপোনালোকে বহুত ডাঙৰ ক্লাব হয়, লিভাৰপুৰকো অ', সিহঁতে মানে হাৰাইছে, আ সিহঁত এ এইটো, এইটো ভাল লাগে এইটোত এইটো খেলা কেতিয়াবা কেতিয়াবা মই চাই থাকোঁ, এইটো আপ আপোনাৰ টিভি চিভিত ইমান এটা নিদিয়ে, টিভিত নিদিয়েই। এইটো মানে আপোনাৰ এ ইউটিউব চিটিউবত কেতিয়াবা কেতিয়াবা আহে আৰু এই এই ইহঁতৰে খেল বিলাক চাই থাকোঁ।
হয়, হয়, এনেকেই ভাবো কি যে আমাৰ আ ভাৰতবৰ্ষৰ খেলুৱৈ বিলাক সেনেকেই অলপ ফুটবলত আগুৱাই যাব আৰু যিহেতু সিহঁতে ভালকৈ প্লেটফৰ্মটো নাপাই, ফুট ফুবলৰ ক্ষেত্ৰত, যেনেকৈ ক্ৰিকেৰ ক্ষেত্ৰ তত পায় তেনেকে ফুটবলৰ ক্ষেত্ৰত বা আ বাকী স্পৰ্টৰ ক্ষেত্ৰ টত বাকী খেলসমূহৰ ক্ষেত্ৰত তেনেকৈ নাপায়, ত' ময়ো ভাবো কি যে এনেকেই সিহঁতি মানে আগুৱাই গ'লে অলপমান নিজকে ডেডিকেচন দিলে মানে তেতিয়াহে তেওঁওলোকে আগুৱাই যাব এ মানে ভৱিষ্যতলৈকে, মই বিচাৰো আৰু ভৱিষ্যতলৈকে যাতে আমাৰ ইণ্ডিয়াত বা ভাৰতবৰ্ষত মানে
উম।
অলপ খেলৰ প্ৰতি যোনটো আগ্ৰহটো অলপমান মানুহৰ বাঢ়ে। যিহেতু অলিম্পিক বিলাকতো আপোনাৰ বেছিকৈ আ ইউ এছ এ মানে আমেৰিকাই হওঁক বা চাইনাই হওঁক বেছিকে মেডেল বোৰ লৈ যায়। তেনেকুৱা আমাৰ ইণ্ডিয়াও যাতে এনেকুৱা এটা জেগাত পজিচনত আহি পায়। যাতে তেওঁলোকেও মানে অ', তে সিমান খিনি আহ আহি পায় আৰু সিমান খিনি গ'ল্ড মেডেল মানে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয়।
অ'।
ঠিক আছে দিয়ক আজিৰ কাৰণে শুভৰাত্ৰি, অ', অ'।